আহ শুনছো
দে ময়ো শুনিছো দে ক
অ চা তা খালি
খালো ৰ
অঁ
আহ
খাৱাই নাই ৰ জেঠী মা নাহে নে কি নামি‌?
কিবা কৰে গম নাপাম,
অ চাহ খোৱা নাই ৰ খামহে
আহ
অ আজি কথা এটা হ'ল নহয় দুৰৰ খুড়া এটা মৰিল নহয় আমাৰ
হয় নেকি?
আহ নলবাৰীৰ।
হয় নিকি।
অ যাবা লাগিছিল যাৱাই নহল
এই যাৱ লাগব কোন দিনা যাবি।
এ তাকে ত চাউ ৰচ নাস্থা চাস্থা দিব যাব লাগিব না।
উম
আমাৰ দেউতাৰে সেই খুৰাককৰ পুতাক
উ তন্তও দেখোন হবিচ খাব লাগিব কিজানি।
স সেইটো টুকোৰা কৰ পুতাকে নহালকে কি জানি
হলো ত ত খুৰা হয় ন।
কি বা কৰিবা লাগে গম নাপাও ৰ মাইহে জানে দূৰৰ হয় ন দূৰ। আলহী
উম
চাও ৰ কিবা কৰে আহ- থছিলটো যাবা কিন্তু এই আমাৰ লগৰ ৰিলেশ্যনে নাই ৰ নাযাবাও পাৰোঁ।
সিহঁতৰ লগত আমাৰ ন নাই। সিহতেও নাহে আমাৰো ফোন কল কৰা নাযায়।
আহ
কনটেক্ট নাই হেতৰ লগত।
পেহী হেটি গেইছে কিজানি।
অ সহতে যাবও পাৰে এ লগত এটা না ভাল।
উম হ ৰচাটো দি থৈ আহিবি
অ মৰচি যিহেতু।
উম বেয়া হলেও
উম যাবা লাগিব কিজানি ৰ দাদাক পঠাই দিম ৰ।
আহ
ফিলিয়াৰ যাব
উম এ তহঁতে এইকেইদিন উম মাছ চাছ নাখাবি।
অ মাছ মাছ মাংস খাবা নোৱাৰা ৰ খোৱাও নাই ৰ বহুত দিন।
এইকেইদিন নিৰামিষ খাই থাক
অহ খাবা লাগিব নিৰামিখছে
উম
দালি আলু পিটিকা এইগিলাক খাব লাগিব
মন্দা পাৰিলে নিজৰে ভাল উম
সেতো
মান যদি মানি চলবা পাৰা ন হঁতৰে ভাল।
অ মানব পাৰিলেতো ভালেই ৰ।
আহ গাঁৱত কেতিয়ালৈকে যাবি!
গাঁৱত এই মা আৰু মই নাযাওঁ দাদাই যাব কিজানি।
মামাহতৰ ৰ ঘৰত।
মামাহঁতৰ ঘৰত মা আৰু মই যাবও পাৰো ৰ ক বা আইতা অহা কথা আছে ৰ আইতা আহিলি ক'ত যোৱা হ'ব আৰু।
তেতিয়া হব গৰমৰ বন্ধত।
অহ গৰমৰ বন্ধত অহা কথা কৈছি মামাহতৰ স্কুল বন্ধ হ'ল।
তেতিয়াহ'লে যাবা নোৱাৰা আইতা আহে যদি
আইতা অ আইতা আহলে আৰু কি কাম আছে তাতে আৰু মামাহঁতে ডিউটি ডিউটিয়ে যাই থাকে সেইকাৰণে মামাহতে যদি চ স্কুল বন্ধৰ অথবা আহিবকেইজনী আইতাক আইতা আহিলি নায় আইত নাহলি একবাৰ নলে যাই আহিম একদিন থাকি আহিম।
অ ক'তো যায় শান্তি নাই।
ইমান গৰমত অ এ বততো আজি ঠাণ্ডা হ'লেও ব অ আজিকালি সেই গাৱে ভুয়ে গেলি
ক'তো আৰামত খাবা নাপোৱা। চবতে নিজে বনাবা লাগব। খাবা লাগব চবে পাঁক ঘৰতে সোমাই দিব।
উম সেনেকোৱাই আৰু আজিকালি কি কৰিবি আৰু।
সেই তেনে মোৰ কতো যাব মন নাই।
খাই থাক লৰা নিজৰতটো ঘৰবাক লাগি কৰিবই লাগব। তো খাবাই লাগব
সেইটোও হয় ঘৰতো বনে থাকো বাহিৰতো যায়। দিনা আলহী খাবাৰ যায় তাতেও বনাব লাগে।
অহ
সেইকাৰনে মোৰ কতো যাব মন নাযায় আজিকালি।
নাযায় যাবা গৰমত। নব ইচ্ছা নাযায় আজিয়ে মোৰ কলেজ যাইফালে যি অৱস্থা আহিছে আহি মাথায়ে বিষেছে ইতিয়া
উম সেইকাৰণে মই গৰমৰ বন্ধত ভিনদেউ হেৰিক কৈছো ভিনদেউক কৈছোঁ শ্বিলঙতে লৈ যাবি দুইদিন থাকি আহিম অলপ জাগা চাগা চাম ফুৰি আহিম গুণোও যাই পোৱা নাই
যাবি শ্বিলং শ্বিলঙতে ফুৰি আহিবি
সেইকাৰণে টো কতো গাঁৱত নাযাও, তথাপিতো আহিব নহয় পেহীয়েক হঁতে আহিব ভিন্দৰৰ বৈনাইহতে আহিব।
যাবি যাবি।
উমঁ। তাকে সিহঁতে আহিলেও আৰু সিহঁতে বা কেতিয়া আহে, সিহঁতে হয়তো আগতীয়াকে যদি আহে আমি পিছত যাবা লাগিব নহ'লে সিহঁতে পিছত আহিলে আগতীয়াকে যাব লাগিব আৰু।
অঁ সিহঁতে নাহোতে যাবি?
উমঁ আহিলেতো আৰু যাবা নোৱাৰিম নহয়।
অঁ। যায় তাক ফুৰাই লৈ আহিবি। কবাত কবাত। ইমান গৰম ইচ্ছা নাযায় ইমান গৰমৰ ইচ্ছা নাযায়।
বন্ধ দিয়া লগে লগে যাম ৰ।
অহঁ। যাবি। আমাৰো পাৰবা হেন হৈছি ৰ'। কণী-চণী পাৰাও নাই, পাৰবা হৈছি। পঢ়িবত লোৱাৰ
ঠিকে আছে দে। তহন্তৰ তাতে ওচৰত ফেৰি আছে যদি পাৰি বা কো ভা।
পাৰি। কিন্তু আমাৰ ঘৰতে ৰাখোঁ আমি। আমি ক'তো এৰি নেদাও। আমি ঘৰতে ৰাখোঁ ৰ'। এৰি নেদো আমি।
জুনিছ তিয়া আনবা লাগে, ভালে হৈছে। আমাৰ আৰু ঘৰত হা পলি নালাই নালাই গুচি
আৰু লাগিলে গাড়ী-চাৰি ৰাস্তাত থাকলি চেপি থৈ যায় না, সিদিনাখনে ওচৰৰে দাদা- তাৰ দাদা ঠেৰ সেই হেৰি চেপি থৈ গৈছি। ৰাস্তা হা উম। পেটকা উঠাই থৈ গৈছে একদম, চেপি ফেলে।
ধৰিল নে নাই পিছত?
পিছে পিছে গৈছিল যাই ফেলে ধৰবা নলাক মানুহ। কোনোবা মানুহ।
গাড়ী চাড়ী আহি থাকেজি বহুত সেইকাৰণে উৰা দিবা ভয় লাগে।
ঘৰতে চয়দ এটা ডাঙৰ পানী দি থৈ দিয় কুঁ কুঁৱাৰ কাষতে।
উ'ম।
ঘৰত তাতে হাতুৰী থাকে হেতে।
ঠিকে আছে দে সেনকে থকাই ভাল।
উম সেনকে ৰাখি থৈ দিছো সেনকে পঢ়ায় ভাল।
যাব নালা দৰমুখতে আছে নালাই নালাই গুচি যাব কৰ'ৰবাত।
উম সেইে তহতৰ খাঁতো সিবা নৰা দে এতিয়া আৰু মুৰ্গী দুটাও আনিম বুলি কৈছি মায় মুৰ্গী দুটাা এনকে ঘৰত এইগিলা পোহাইে ভাল এইগিলা পুহি ফালে থাকাইে ভালে।
উম কুকুৰৰ তাত বহুত কুকুৰে খাই পেলাব।
উম অ্তত ঘূৰি ফুৰাৰাকে সেই এগিলা সেই কৰাই ভাল এতিয়া সেইকাৰণে দুটা মুৰ্গী আনিম বুলি কৈছ কি বা কৰে।
আনিব লাগে মুৰগি। কমচে কম কণী কেইটাই খাব পাৰে কিনি আনি।
উ মই নাখাও নহয় লোকেল মুৰ্গীৰ। কনি নাখাওঁৱেই মই।
মইয়ো নাখাওঁ। হ'লেও আৰু সেইটোত বেছি ভিটামিন আছে।
অঁ, সেইকাৰণে তো সেই। পুৰি ভা। আনিম কৈছ ৰ মায়ে কিবা কৰে মানুহে তিৰি এটাক কৈছিল।
নন্দ দিবি।
আনব কিজানী ৰ।
আলে অব।
কৈইছিল। পিহঁত আছে বোলে সুদাং। চছিল পোৱা
আমাৰ আৰু মেকুৰী মাখাই খাই পেলাব নহয় সেইকাৰণে পুহিবা নোৱাৰ।
অঁ, আমাৰ ইয়াতেও আছে ত মেকুৰী বেলেগৰ কাষৰে।
চাই থাকবা লাগিব কেইদিনমান ডাঙৰ নহল লকে।
গাখীৰ চাখ গাখীৰ চাখীৰো খাই খাই যায় একেবাৰে। আহি পালে চৰু ওলতে থৈ যায় মাছ চাছ থাকিলো আৰু হৈচিয়ে।
উম এইগিলা পুহিলি চকু দিবা লাগব পুৰা।
উম কিবা আঞ্জা চাঞ্জা থলেও উলট থৈ পেলাই গুচি যায় মেকুৰী।
ইমান এটা মুৰ্গীৰে ইমান দাম ইমান। দামেদি কিনি আনি যদি মেকুৰী খাব লগা হয় এনে যাব ন। পইচা খিনি চাই থাকিব লাগিব সেইকাৰণে।
তাৰ পুৰা লাগি থাকিবা লাগিব।
উম দশটা। মুৰ্গী বহিব পাৰলি চাৰি-পাঁচটা ছাগলী বহিব পাৰলি আৰু এক এ নহ
কামত আহে অ অ। সেইগিলা পৰিব উ উ হে অ সেইটো সেইকাৰণে ভাবছো ৰ পুহিমেই সেইয় পুহিম বোলো।
উম।
ময়ো কলে সদায় নাযাওৱে। সেইকাৰণে সেই চাই থাকিব পাৰিম।
অ মাও থাকে ঘৰতে আৰু সেনেকে দুটামান ছাগলী আনিবা দিবি।
অ অ আন আন। সৰু আৰু এটা সেই আৰু আনবা নোৱাৰা শনা পইচাও বহুত লাগে।
উম, সেইটোও হয় হ'লেও আৰু উপায় নাই প্ৰথমতে পইচা গিলিও পিছত যি তাৰে সেইখিনি গোটে মোলে আহিল।
অ
আহি কিনে ভাল লাগে আৰু ছাগলীটো বিক্ৰী কৰাওঁতে কিমান পাইছিলি?
পাইছি অলপ। মায়ে
উম আৰু কেইদিনমান ৰাখবা পাৰি লৈ সোনকালে বিক
কুচ কৰেগা, সৰু আৰু নাইদে ডাঙাৰে হৈছি। হেৰি বেছি দিন না আৰু ৰাখ খিলে আৰু ও সেই উম সে হৈ যাব। বনা গন্ধ হ'লে যাব ছাগলী পঠা ছাগলী খাসী কৰা।
সিটোও হয়।
সেইকাৰণে বিকি দিলা কাক? অ চি চি চি
অ অ।
উম আহ আহ গম পাই আছো দেই
উম, তয় এতিয়া কিতাপ ল গে।
অ অ অ, কিতাপ ল'ম আৰু ৰ এতিয়া ফনটো থৈ এফালে।
কি প্ৰজেক্ট বাকি আছে? কৰগে সেইখিনি
অ কৰিবা লাগব ৰ এতিয়া প্ৰজেক্টখিনি কৰিবা লাগিব অলপ চাহ-তাহ খাওঁ চাহ-পানী খাই লৈ ইত উঠি আৰু অলপ ফ্ৰেচ হৈ পেলাই আৰ কৰবা লাগব আৰু ভালকে। পৰীক্ষা চলি আছিল। দে, তে'হ'ব দে।
দে, দে ৰাহ।